কি কৰিছা?
আছোঁ এনেই শুই আছোঁ এতিয়া দুপৰীয়া। আপুনি কি কৰিছে?
মইয়ো এই শুইে আছোঁ, তুমি যি কৰি আছা মইয়ো এই। শুই শুই মোবাইল চাই আছোঁ।
ভাত পানী খাইছে?
ভাত পানিতো খালোয়ে, ভাতো খালোঁ পানীও খালোঁ। লগত আৰু কিবা-কিবিও খালোঁ। মানে আজি আলহী আহিছিল ভাত খোৱাকৈ মাতিছিলোঁ। ত' মাংস অলপ বনালোঁ, মাছ-মাংস এনেকৈ বনালোঁ।
উম। আপুনি মানে বহুত কিবা-কিবি বনাই থাকে চাগে।
বনাও দিয়া।
মানে মাছ-মাংস দুবিধতে খালে।
উম, দুয়োবিধে খালোঁ কিন্তু মই বনাও হে মই নাখাওঁ।
হা!
বনাও কিন্তু নেখাও মই, মানে মই মানে মাংস মাংখ-মাছ নাখাওঁ ত' মই বনাও আৰু বেলেগ ঘৰৰ মানুহ আছে। আছে ন' ঘৰৰ মানুহখিনিক খুৱাবই লাগিব।
অহ, আপুনি মানে এইবোৰ বস্তু না
নাই নাই নাখাওঁ মই, মই নাখাওঁ।
পিয়াজ চিয়াজো নাখায় নে?
অহ, পিয়াজটো খাওঁ। পিয়াজ নহৰো খাওঁ বাকি পা-পিয়াজ নহৰো তো বাদ দিম বুলি ভাবিছোঁ, কেতিয়া বাদ দিব পাৰোঁ চাওঁ। মোৰ মই মই মানে নিৰামিষটোৱে ভাল পাওঁ খাই, তুমি সক চব খোৱা নে?
ময়ো আপোনাৰ দৰে মাছ মাংস নাখাওঁ, আৰু কণী কণীটো মই সৰু পৰাই নাখাওঁ মাছ মাংসটো অ' মাছ মাংসটো বাদ দিব যে হ'ল আজি দুই বছৰ মানে হ'ল।
তুমি কিয় নোখোৱা?
এ, নাই ভাল নালাগা হ'ল খাবলে মোৰ মানে কিবা এটা বেয়া লাগ সেই কাৰণে।
সৰুৰ পৰাই নাখায়নে?
অ' মই নাখাৱে সৰু পৰাই নাখাওঁ। মাছটো খাইছিলোঁ মাছটো তেনেকৈ মোবাইল চাই চাই মানে কিবা কিবি অলপমান দেখিলোঁ। তাৰ পিছত তেনেকুৱাকে এনেকে এৰি এৰি ভালকে মানে নোখোৱাই হ'লো আৰু। তোমাক মা দেউতাই মানে গালি নিদিয়ে তুমি যে নোখোৱা।
গালি দিয়ে কৈ থাকে এতিয়াৰ পৰা হোৱা নাই এৰিবৰ কাৰণে। এতিয়া খাব লাগে মই কৈছোঁ কি মই খুৱাবই নোৱাৰোঁ এতিয়া বাদ দি পিনে এতিয়া অভ্যাসে হ'ল আৰু।
উম।
সেনেকৈ কয় থাকে ঘৰত গালি দি থাকে।
উম, পনীৰ খোৱা নে পনীৰ?
অ' পনীৰটো খাওঁ, এতিয়া চব যদি বাদে দিওঁ আৰু দেহাটোত অলপমান প্ৰটিনৰো প্ৰয়োজন হয় দিয়কচোন প-এতিয়া পনীৰটো খাওঁ।
অ' আজিকালি মোৰ মোবাইলত দেখোন চাই চাই মানে পনীৰটো বৰ ভেজালি হৈছে। মানে পনীৰ বিলাক। মই মানে মই দেখি দেখি এতিয়া মোৰ মানে কেনেকুৱা হয় পনীৰ বনাও কিন্তু খাবৰ বৰত মানে কেনেকুৱা লাগে। আচলি পনিৰ হয় নে নকলি পনীৰে হয় এনেকুৱা লাগে মনটো মানে।
হয়
এয়া মানে হয়।
অ' মানে পনীৰটো না পনিৰটো নাখায় আৰু আপুনি।
খাওঁ মানে খাবা পাৰোঁ তেনেকুৱা হয় আৰু মানে ভাৱ এটা আহে। আচলি হয় নে নকলি উম, বৌ। অ' ঘিণ লাগে মানে বেয়া বস্তু ন' সেইগিলা বিলাক মানে বিষ বুলিয়ে কয় দেখোন। মানে মোবাইলত পাই থাকা মতে আৰু। বিষ বুলিয়ে কয়, অপ আপোনালোকে গাখীৰ খাইছে মানে বিষ খাইছে এনেকুৱাকে কয়। ত' সেইকাৰণে অলপমান ভয়ো লাগে বাচ্ছালোকক খুৱাব ভয় লাগে যেনেক কোৱা হয়। এইবিলাক কিনো ভেজালি বস্তুবিলাক ওলাইছে কণী বিলাক ভেজালি ওলাইছে। কি যে একোৱে খাব নোৱাৰা হৈছে আৰু।
নক'ব আৰু আজিকালি চব মানে নকলি বস্তুৱে আচলি বস্তু নাইয়ে।
তাকে এতিয়া মানে ঘৰতে চব্জি ঘৰতে মানে উম, মাটি চাটি ভাল ভাল অলপ মাটি সেই কৰি পেলাই মানে ঘৰতে খেতি কৰিব লাগিব।
অ' আজিকালি শাক পাচলিবোৰো একদম মানে এইবিলাক বিষাক্ত পদাৰ্থ দি দি পিনে সেইবিলাক বহুত মানে হেই কৰি থৈ দিছে অ'।
সেইবিলাক দি দিয়ে, মানে দিয়ক দিয়ক হয়নে সিহঁতে দিয়ক কিন্তু অলপমান কম পৰিমাণে দিয়ক মানে এই গছখিনি পোক পোক নধৰাৰ কাৰণে দিয়ক কিন্তু সিহঁতে মানে লাগাতকে মানে কি কৰে মানে বেছ বেছি উৎপাদনৰ মানে ভাবোতে মানে বেছি হৈ যায় বস্তুখিনি।
অ' তেতিয়া মানে সেই বস্তুখিনিৰ পৰা প্ৰটিন টো ভাল বস্তু বস্তুখিনিয়ে নোহোৱা হৈ যায়, উম। সেয়াই আৰু কি কব মানুহৰে দুখ এইবিলাক।
উ মানুহৰে যিবিলাকে এইবিলাক খেতি কৰে সেইবিলাকে বা খায় নে নাখায় ঘৰত।
অ' সিহঁতে চাগে ভাল-ভাল খিনি থৈ দিয়ে থৈ দি পিনে পিছত খাই আৰু।
অ' সেয়ে সিহঁতে যে বেলেগকে বেলেগ চাই দে মানে সিহঁতৰ ঘৰত খোৱা বনাই। আৰু যিখিনি বিকা বজাৰত বিকে সেইখিনি বিকৰ কাৰণে মানে বেলেগকে মানে কৰে কিজানি তেনেকুৱা সেনেহন লাগে আৰু। নহলে উম' সিহঁতে ক'ত খাব অ' সিহত সিঁহতে জানেই গোটেইখিনি, সিহঁতে আৰু ক'ত খাব।
তাকে।
অ' শুনিছানে?
অ', অ' শুনি আছো কৈ থাকা।
অ' ৰ কোনোবা আহিছে ৰবা মানে এই আমাৰ কুকুৰটো চিঞৰি আছে।
অ'। মোৰো মানে কোনোবা আহিলে। কুকুৰ বিলাকে আগে গম পাই যায়।
কুকুৰটো মানে ঘৰতে আছে আমাৰ লগত।
অ' আপোনালোকৰ ঘৰত কুকুৰ থাকে।
ঘৰত মানে অ' পোহনীয়া কুকুৰটো ঘৰতে থাকে।
উম।
সেইকাৰণে
এই আগেই মানে গম পায় চিপ কোনোবা আহিলেই মানে।
কালি ৰাতি কি হৈছে কোনোবা আহিছে চাগে, আহ কোনো আহিছে আহোঁতে কুক ভকাইছে ৰাতি মই মানে ভয় লাগি গৈছে কোন বা আহিল। এক হিচাপত ভালে কোনোবা আহিলে মানে ভোকাই মানে কোনোবা চোৰটোৰ আহিলেও ভোকাব ন' উম উম।
আপোনালোকে তেতিয়া মানে স-সতৰ্ক হব পাৰে আৰু।
উম হয়।
কে কুকুৰ এটা লাগেই ঘৰত নিজৰ।
লাগে কিন্তু আমাৰ কুকুৰটো ন অ' চ মানে উম নিজৰ সুৰক্ষাৰ কাৰণে অ', অ'। তাৰমানানে কি হয় আমাৰ কু কুৰটো মানে ইমানো হেৰি নহয় মানে মানুহক কামৰে তেনেকুৱা কোৱা নহয় বহুত সাধা। কিন্তু অচিনাকি মানুহ আহিলে অলপমান সি ফুকা কিন্তু মানুহে ভাবে কি অ' মানে মানে ভয় লাগে আৰু মানুহৰ মানে ভয় লাগে আমাৰ কুকুৰটোক কিন্তু নাই আমাৰ কুকুৰ কুটোৱে ভয় কৰে মানুহ বিলাকক তেনেকুৱা।
একেই কিছুমান কুকুৰ বহুত সিহঁতক মানে মৰম লাগে আৰু মানুহৰ মৰমটোৱে, মৰম কৰিলে একো নাই।
উম মানে মোৰ আগতে মানে কি হয় কুকুৰ বোলা বস্তু তো মই ভালে নাপাইছিলো কামোৰ ব মানে চুব নোৱাৰিছিলোঁ এতিয়া মাইনাইটো মানে কুকুৰটো লৈ আহিল না সৰুতে, লৈ আহি আৰু চোৱা চিতা প্ৰথমতে সিহঁতে কৰিলে তাৰে পিছত সিহতে স্কুল যাব কলেজ যাব অ কুকুৰটো থৈ গল ন কুকুৰটো এতিয়া কত কোনে কি কৰিব? গোটেইখিনি ময়য়া কৰিব লাগে তেনেকুৱা হৈছে উম,
এতিয়া আপোনাৰ সেনেকে থাকি থাকি ভয় নোহোৱা
অ, মোৰ ভয় নাই ইচ্ছা ইচ্ছা মোৰ ভয় নালাগে। সিও মানে মোৰ লগত মানে মই বস্তু দিলে ভাল পায় তেনেকুৱা। সিহঁতে দিলে সিমান ভালকে নাখায়। কুকুৰ বিলাকে মানে কেনেকুৱা হাতৰ জুতি পাইছে।
অ,
অ, মোৰ হাতৰ জুতিটো সিহত সি পাইছে মানে তাই সি নহয় তাই।
অ, মাইকী কুকুৰ।
মাইকে কুকুৰ অ,
গতিকে ডাঙৰনে সৰু? পাপ মানে সৰু হৈ আছে নে ডাঙৰেই হ'ল?
অ, নাই নাই এতিয়া তিন বছৰ আৰু কুকুৰটো এতিয়া তিনিবছৰ।
ঠিকে আছে।
অ,
ভালে কথা কুকুৰ থকা ঘৰত।
অ, তোমালোকে এটা দিবা।
তাকেই তো আপি ভাবি নাই নাই আমাৰ ঘৰত নাই ৰ'ব। মই ভাবিহে চুৱটা কুকুৰ আনিম বুলি ঘৰত মানে ক'ম আৰু।
উম, উম, উম, আনিবা আনিবা লাগে লাগে আজিকালি মানে মানে মানুহক মানে বিশ্বাস কৰিব নোৱাৰি এতিয়া কোন কি কেতিয়া আহি যায় ন টকাইত চোৰ বহুত হৈছে এতিয়া মানে কুকুৰতটো থাকি অলপ নিজে অলপ মানে
অ, নিজকে সুৰক্ষিত যেন অনুভৱ
যেন লগা হৈছে, উম,
সেইকাৰণে মই মাক কৈছিলোঁ এদিন, মায়ে কৈছে কি এই ন এইখিলা নালাগে আৰু কুকুৰ চুকুৰ এনেক ক আমাৰ ঘৰত মানে ইমান ভাল নাপায় আৰু।
উম, উম, উম, আৰু দা আমাৰো ভাল নাপাইছিল। মই ভাল নাপাইছিলোঁ আমাৰ তে স্বামিও ভাল নাপাইছিল। ত' এতিয়া মানে কি হয় স্বামীটো আমাৰ মানে কুকুৰটোক মানে ধৰ স্বামী নাথাকে ঘৰত নাথাকি আহিল গধূলি ধৰ আহিল, অহাৰ পিছত মানে কি কৰে, ত'আমাৰ কুকুৰটো আহি পেলাই চালো আহি পেলাই মানে সেই কৰে তেহতৰ ফালে চাই থাকে। চাই থাকিলে মৰম লাগে ন চাই থাকিলে ইমান ধুনীয়াকে চাই থাকে। তেখেতৰ এতিয়া মানে অলপমান ভাল পোৱা হৈছে।
সেইটোৱে আৰু মৰম দিব জানিলে মৰম পায়।
অ, সেইটো
সেইয় আৰু থাকি থাকি অভ্যাস হৈ যায় নহয়।
উম, উম, হয়ে। এতিয়া মানে অলপমান মানে তেখেতো মানে ভয় চয় নকৰা হৈছে ধুনীয়াকে থাক লাৰি লাৰিও মাজে মাজে।
মই মাক কম ৰূপ আপোনাৰ কথাই কম আপোনাক কোন টো লগাই দিম আপুনি বুজাবচোন অলপমান।
বুজাম আৰু কি মই কৈ দিম আৰু মানে মই বেলেগ নকওঁ মই ক'ম চোৰৰ কাৰণে বহুত ভাল, এনেকে কৈ দিম আৰু কি বেলেগ
অ, অ, আপুনি মানে ক'ব আৰু যে আনিব ভাল ভাল আৰু ঘৰৰ কাৰণে ভাল হ'ব অকণমান সেইখিনিয়ে আৰু।
উম, সেইটোয়েতো তুমি পাৰা যিখিনি পাৰা ক'বা।
অ'।
মোৰ মানে সেয়া গৰমৰ কাৰণে সেই শুই আছো মানে উম পকীত। পকীত শুই থাকিলে এতিয়া মানে মোৰ নাকটো বন্ধ হৈ আছে। হৈ যায় মাজে মাজে।
অ', সেইটো আজিকালি আৰু এইটো বতৰ আৰু বেমাৰ হোৱাই বতৰ চৰ্দি লগা বতৰ জ্বৰ হোৱা বতৰ।
তাকতে এতিয়া মানে পকীত নুশুলে নুশু পকীত নুশুলেও মানে ওপৰত গৰম লাগে তেনেক
অ', নোৱাৰি একদমেই বিচনাত শুই থাকিবই নোৱাৰি একদম। অশান্তি লাগি যায়।
অশান্তিনে কৈছে নে একদম আমাতো আমাৰ বিল্ডিং ঘৰ ন। ৰাতি বহুত গৰম লাগে দিনত মানে ভাল। দিনত ভাল লাগে ৰাতি মানে বহুত গৰ ওপৰৰ পৰা যে নামি আহিছে। গৰমতো তেনেকুৱা লাগে।
অ', আপোনালোকৰ মানে বিল্ডিং ঘৰ?
অ', ক'লোয়েচোন বিল্ডিং বুলি।
অ', কেইটেলীয়া ঘৰ মানে কেইটেলীয়া বিল্ডিং?
অ', এনেই ওপৰত তিনিখন চাট দিয়াই আছে। কিন্তু একো কৰা নাই বৰ্তমান একো কৰা নাই ঘৰ ফালে। পিছত মানে দোকান দোকান দিম বুলি ভাবি আছো অ' পিছত মানে দোকান
অ', শুনি আছে নে?
শুনি আছো।
এয়া বহুত মানে গৰমত কথা ক'লে গলটো সুৰ সুৰীয়া হয়।
উম।
বাকী আপোনালোকে মানে ব্যৱসায়ো ষ্টাৰ্ট কৰিম বুলি ভাবিছে?
ভাবিছো উম ভাবিছো।
অ', এনে কিহৰ দোকান দিম ভাবিছেনে?
অ', দোকান ন কাপোৰৰে দোকান